ন হেল্ল
হেল্ল নমস্কাৰ।
হয়, শুনিছে আপুনি?
হয়, শুনি আছোঁ।
অ আপুনি বৰ্তমান কি কৰি আছে? কিবা ব্যস্ত আছে নিকি?
নাই নাই ব্যস্ত নাই।
হয় বাৰু আপুনি যদি ব্যস্ত নাই আপোনাৰ লগত বহু মূল আপোনাৰ বহুমূলীয়া সময়ৰ অকমান ল'ব বিচ চাৰিছিলো মই অ' আপোনাৰ লগত আজ জি আমাৰ মাজুলী যে আছে, মাজুলীৰ ঠাই খনৰ বিষ ষয়ে ৱা মাজুলী নদী-দ্বীপটিৰ বিষয়ে অকমান আলোচনা কৰিব বিচাৰিছিলো বা কিছ ছুমান আপোনাৰ পৰা জানিব বিচাৰিছিলো। অ'আপুনি ইচ্ছুক নে?
হয় ইচ্ছুক।
হয়, ঠিক আছে মই আগবাঢ়ো তেতিয়াহ'লে?
হয়, কওকচোন।
হয়, আপুনি জানে মাজুলীখন পৃথিৱী বিখ্যাত, বুলি? এই মাজ মাজুলীখন যে পৃথীৱি বিখ্যাত, কিহৰ বাবে বিখ্যাত আপুনি অকমান ক'ব পাৰিব নিকি?
হয়।
কওকচোন।
হয়, মাজুলী আপোনাৰ অ' অসমৰ ব্ৰহ্মপুত্ৰ নদীদ্বীপৰ মানে বুকুৰ অৱস্থিত। পৃথিৱীৰ সৰ্ববৃহৎ, জনবসতিপূৰ্ণ নদীদ্বীপ, মাজুলী আপ পোনাৰ গিনিজ বুক ৱৰ্ল্ড ৰিকৰ্ডতো ইয়াক স্বীকৃতি মানে অ', স্বীকৃতি লাভ কৰিছে, গিনিজ বুক ৰিকৰ্ডত।
হয়, হয়, হয়।
মাজুলীখন আপোনাৰ অ'
হয় বাৰু, কওকচোন?
হয়, মাজুলীখন আপোনাৰ অ', জীৱন্ত, জীৱন
হয়, হয়, হয়, হয়, হয়, হয়, বহুত ভাল কথ থা বহুত নজনা কথা আপুনি জনাইছে, তাৰ বাবে অশেষ ধন্যবাদ। লগতে আপুনি মাজুলীলে গৈছিল নে?
মাজুলীলৈ মই আ যাই পোৱা নাই তেনেকৈ।
হয় বাৰু আপুনি শুনিছে বা আপুনি দেখিছে? হয় মই গৈছিলো।
শুনিছোঁ বা দে দেখিছোঁ।
হয়-হয়-হয়।
ভিডিঅ'ত দেখিছোঁ মই।
হয়। হয়, হয় আপুনি মাজুলী কিহৰ বাবে বিখ্যাত বৰ ধুনিয়াকৈ ক'লে। অ ঠিক তেনেদৰে মাজুলীত যিবোৰ, আপুনি কৈছে জনবসতিপূৰ্ণ এটা নদীৰ দ্বীপ। এ, সেইখিনি কোৱাতে মোৰ মনলে আহিছে এটা মানে প্ৰশ্নৰ ভাৱ মোৰ মনলৈ আহিছে। তাত যিবোৰ মানুহ আছে বা যিবোৰ আমাৰ আহ হেৰি উম মানুহ আছে সেইবোৰ কোন-কোন জনগোষ্ঠীৰ বা ক কেনেকুৱা জাতিৰ মানুহ আছে আপুনি ক'ব পাৰিব নেকি অলপমান?
হয়-হয়, আপোনাৰ এ, মাজু জুলিত আপোনাৰ আ মিচিং জনগোষ্ঠী
হয়-হয়-হয়।
নগোষ্ঠী।
হয়।
আৰু আপোনাৰ অসমীয়া জনজা
অসমীয়া আছে অ, অস অসম অসমীয়া মানু্হ বসবাস কৰে। তেখেতসকলৰ জীৱন শৈলীৰ বিষয়ে বা জীৱন কেনেকুৱা ধৰণৰ বা জীৱিকা কেনেকুৱা অকনমান কব পাৰিব নেকি? কেনেকুৱা ধৰনৰ জীৱিক
হয়-হয়, তেওঁ আ তেওঁলোকৰ জীৱি কা আপোনাৰ অ মাছ ধৰা বা কা ঠৰ অ সঁজুলি প্ৰস্তুত
হয়-হয়-হয়, মাছ ধৰা বুলি কোৱালেকে যি তুমি মোৰ তি নদীৰ বুকুত আছে সেইবাবে সিহতৰ মাছ ধৰাতো খুবেই সহজ হৈ পৰিছে চাগে ন'? হয়।
কি কৃষিও তাৰে মাজত তেওঁলোকৰ জীৱিকা।
অ, কৃষিও আছে জীৱিকা হয়।
নিৰ্মাণ।
হয়-হয়, হয়, হেহিৰ হয়। হয়। সিহঁতে যিহেতু অ মিচিং জনগোষ্ঠীৰ কথা আপুনি যিহেতু ক'লে তাৰ আৰু এটা কথা মোৰ মনলৈ আহিছে, মিচিং সকলৰ ঘৰ বা সিহতে কেনেকুৱা ধৰণৰ ঘৰত থাকে আপুনি জানেনে?
হয়, মিচিং সকলে আপোনাৰ আমাৰ ইয়াৰে দৰে একে নহয়, মিচিংসকলে আপোনাৰ অ চাংঘৰ মানে অলপ আপোনাৰ চাং অহ চাংঘৰ চাং-ঘৰত থাকে মিচিং সকলে। ওখ, যিহেতু বানপানী হয়। কিছুমান জা, জা, জেগাত আপোনাৰ ঠায়ে-ঠায়ে বানপানী হয়।
হয়, যিহেতু নদীৰ বুকুত আছে, নদীৰ বুকুত থাকিলেতো বানপানী সমস্যা দেখা দিবয়ে। হয়, হয় আপুনি ঠিক সঠিক কথাই কৈছে বাৰু। সেইকাৰনে সিহঁতে বে বানপানীৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সিহঁতে চাং-ঘৰ পাতি লয়।
চাং-ঘৰ পাতি লয়, হয়।
হয়। সিহঁতৰ ঘ মানে এ মানে থকা বাসস্থান চাংঘৰ, চাংঘৰ তুমি বে বেছিভাগ দেখা পোৱা যায় ন মিচিংসকলৰ? অ বাৰু মিচিংসকলৰ বিষয়ে বহুতখিনি কথাই জনালে, তাৰ বাবে অশেষ ধন্যবাদ। আ, তাৰ লগতে মাজ মাজুলি বাৰু অ পৃথিৱী বিখ্যাত বুলি গম পাওঁ আমি বা আপুনিও জানে যে এ এটা আটাইতকৈ ডাঙৰ নদীৰ দ্বীপ যিটো ব্ৰহ্মপুত্ৰৰ বকুত আছে, তাৰ বাদেও পৃথিৱী বিখ্যাতটো সেই বাৰু, তাৰ বাদে তাত কি কি হেৰ মানে কাৰ্যকলাপ কি কি সংস্কৃত সংস্কৃতিৰ বাবে, বাকি কি অ কিহৰ বাবে বিখ্যাত অকমান ক'ব পাৰিব নেকি? সমূহ চমুকৈ হলেও। হয় ককচোন হয়।
হয় সত্ৰীয় নৃত্য বা আপোনাৰ তাত আপোনাৰ অ ৰাস মহোৎসৱ।
হয়, হয় ৰাসৰ কথা কোৱাতে মইয়ো জীৱন্ত ৰাস অ এইটো, এইটো একদম হয়, হয় এইটো মানে বেলেগতকৈ পৃথক। বেলেগত ৰাস ত জীৱন্ত মূৰ্তি নাথাকে বা জীৱন্ত মানুহে হেৰি নকৰে অ মানে ৰাস মহোৎসৱ পালন নকৰে কিন্তু মাজুলীৰ ৰাসত কি জীৱন্ত মানুহ এ ৰাস কৰে। হয় বাৰু। হয়, হয় মানে বেলেগ ঠাইতকৈ পৃথক। হয়, হয়। হয়, আ লগতে, অ কওকচোন। পৃথক মানে অন্যতম। হয়। হয়, হয় অ ঠিক আছে বাৰু ৰাসৰ বিষয়ে কলে আপুনি খুব ভাল লাগিলে তাত বাৰু আৰু এবিধ শিল্প কুটিৰ শিল্পৰ বাবে খুব গঢ় লৈ উঠা দেখা পোৱা যায়, সেইবিধ শিপ্ল হয় আপুনি ঠিক কথাই ধৰিছে মই মানে ভবা কথাইটো ধৰিছে, হয়। মুখাশিল্পৰ বিষয়ে অকমান ক'ব পাৰিব নেকি আপুনি? কেনেকুৱা ধৰণৰ ক'ত পোৱা যায় তাৰে? কোনখন স্থানত পোৱা যায় বা কেন কেনেদৰে তৈয়াৰ কৰে অকমান চমুকৈ ক'ব পাৰিব নেকি মোক?
হয়। মুখাশিল্প আপোনাৰ তাতে যিবিলাক আপোনাৰ সত্ৰ আছে,
হয়।
সত্ৰবিলাকত আপোনাৰ পোৱা যায়, দেখা পোৱা যায়।
সেই সত্ৰ সত্ৰৰো কিন্তু, আহ সমগৰি সত্ৰখনত, পোৱা যায়। বেছিকে মানে হেৰি আৰু, তাতে বেছি পোৱা যায় সমগৰি সত্ৰখনত।
অহ সমগুৰি, হয় হয় সমগুৰি সত্ৰৰ অ। পুতলা নাচ হয় তাতে আপোনাৰ সমগুৰি সত্ৰত। আৰু ছাল মৰা বুলিও এখন সত্ৰ আছে আপোনাৰ।
হয় বাৰু হয়।
সত্ৰ আছে।
হয় হয়।
মুখা শিল্পৰ গাঁও বুলি জনা যায়।
হয় এইবাৰু মুখাশিল্পবিত, কেনেকৈ তৈয়াৰ কৰা হয় আপুনি অকণমান জনাব পাৰিব নেকি মোক?
উম মুখা শিল্পবিধ, জ্ঞাতটো মই ভালদৰে নহয়, মূখাশিল্পবিত
হয় বাৰু আপুনি যদি জ্ঞাতো নহয় মই অলপ জানো বা অলপ জ্ঞাত
আপুনি যদি জানে মোক অলপ, হয় জনাব পাৰে আপুনি যদি জানে?
এ যিবোৰ মুখা বনোৱা যায় বা মুখাৰ কীৰ্তিচিহ্ন বনোৱা যায়। সেইবোৰ প্ৰথমতে এ কাঠেৰে বাঁহেৰে আকৃতিটো দি লোৱা হয়।
হয়।
প্ৰথমতে মানে কাৰ বনাব মুখাখন সেই আকৃতিটো অ কাঠেৰে বা বাঁহৰে মানে প্ৰস্তুত কৰি লোৱা হয়্ তাৰ পিছত তাৰ ওপ ওপৰে ওপৰেও হয়, কাগজেৰে নতুবা মা টিৰে আঠা লগাই দিয়া হয়। মানে বস্তু খিনি মসৃণৰ কাৰণে কাঠ বা বাঁহ কিন্তু মসৃণ নহয় না, সিহঁতে অখৰ মখৰ হৈ থাকিব। সেইখিনি মানে মসৃণতাৰ কাৰণে, এ ধৰক আহ হয় মাটি কিছুমানে হয় মাটি দিয়ে, নহয় কিছুমানে কাপোৰেৰে মানে সে আঠা লগাই দিয়ে। হয় তাৰ ওপৰে ওপৰে। তাৰপিছত সেইখিনি ৰদত শুকাবলৈ দিয়ে। ৰ'দত যেতিয়া শুকাব, শুকোৱাৰ পিছত এ তাৰ বিভিন্ন আকৃতিবিলাক চকু, নাক, মুখ, এইবোৰ দি দিয়ে আৰু সিহঁতে। তাৰপিছত শেষৰ পৰ্য্যায়টো হ'ল, মানে মুখাখন হয় প্ৰাকৃতিক ভাৱে কিছুমান ৰং কৰে। মানে মুখা অনুযায়ী হ‌ওক, মানে যিটো চৰিত তৰ বাবে যিখন মুখা বনোৱা আছে সেই অনুপাতত বা সেই হেৰিৰে মানে, ৰং কৰা হয়। ৰংবোৰ কিন্তু প্ৰাকৃতিক ভাৱে কৰা হয়।
হয়।
অ সেইদৰে মই মানে সজাই বুলি বা তৈয়াৰ কৰে বুলি মই জানিছোঁ। বা শুনিছোঁ আৰু। অ আপোনাক এইখিনি জনাব পালে মই অষে নিজকে বৰ ধন্য মানিছো। যিহেতু আপুনি জানিম বুলি কোৱাৰ বাবে মই জনালো বাৰু।
আপুনি মোক মাজুলীৰ কেইখনমান এনে সত্ৰৰ নাম ক'ব পাৰিব নেকি?
মাজুলীৰ সত্ৰ মই জনাত এতিয়া, সমগুৰি সত্ৰৰ কথাটো, মুখা শিল্পৰ কথাতে আহিলে বাৰু। আৰু কমলাবাৰী সত্ৰ আছে তাতে আউনআতি সত্ৰ আছে মই জ হয় হয়।
নিআটি সত্ৰ হয়।
হয় হয় সেইকেইখন আছে, ঠিক আছে বাৰু সেইখিনিতে আ মাজুলী বুলি কোৱাত তেতিয়া আমি মাজুলীলৈ অহা যোৱা কৰাৰ যাতায়তৰ ব্যৱস্থাৰ বিষয়ে অকণমান ক'ব পাৰিম নেকি কেনেকুৱা ধৰণৰ তাত যাতায়ত ব্যৱস্থা চলে? বা কেনেকে যাব পাৰো আমি মাজুলীলৈ গলে কওকচোন?
মাজুলীলৈ গ'লে আপুনি অ যোৰহাটৰ পৰা আপুনি অ যোৰহাটৰ পৰা নিমাতীঘাটৰ পৰা আপুনি ফেৰী ফেৰীত ফেৰীত যাব লাগিব।
হয় ফেৰীত যাব যিহেতু নদীৰ বুকুত আছে গতিকে ডাইৰেক মানে একদম বম এক গাড়ীৰে যাব নোৱাৰি মা মানে হেৰি ফেৰীত যাব লাগিব হয় অ। ফেৰীৰে গৈ মানে কি মাজুলীখন পোৱা যায়।
হয়।
হয় বাৰু আ আপুনি মাজুলীৰ বিষয়ে বহুতখিনি কথাই ক'লে বাৰু মাজ জুলীৰ যি পৃ পৃথিৱীৰ বিখ্যাত এইটো নদী দ্বীপৰ কথাটো আগতে আহি যায়। তাৰ লগতে আৰু অসম বিখ্যাতো আছে এইবোৰৰ কাৰণে নহয় জানো, এ অসম বিখ্যাত যেনে কে আপুনি কি কলে সত্ৰৰ কথা কলে, মুখা শিল্পৰ কথা কলে। আৰু ৰাসৰ কথা কলে ন, হয় আপুনি শুনিছে? হয় আপুনি শুনি আছে?
হয় আহ শুনি আছে, অ তেতিয়াহলে আপুনি যিহেতু ক'লে যে মাজুলীৰত মানে এম গোটেইখিনি কথা আপুনি বুজাই কলে মোৰ ভালে লাগিলে বাৰু। তাই আকৰ্ষণৰ কেন্দ্ৰবিন্দু কেইটামান কব পাৰিব নে? ধৰক কিহৰ কাৰণে মানে মানুহে পৰ্যটন কৰাৰ বাবে তাতে উপযোগী বা যাবলগীয়া কি কি চাবলগীয়া আছে ধৰক তাতে গলে কি কি শিকিব পাৰে, হয় মই শুনি আছো। আপুনি শুনিছে? হয় আপুনি শুনিছে?